কি কৰি আছ? মই এই ভাত বনাই আছিলো। মই ভাত বনাই আছিলো, ভাত হেৰি দালি ক কঠাল গুটি তাৰপিছতে, হে এইটো কি বুলি কয়, ঢেকীয়া দি পেলাই দালি
অ'।
অ' ভাজি চাজি কি কোৱা হয় জানো।
অ' মাছ নাই নেকি?
মাছ নাই দিয়া।
অ' বৰশীতটো, এ নাই মানে আমাৰ গায়ে ধোৱা নাই মানে
অ' বৰশি এতিয়াই নতোপা আবেলি বেলালৈ হে এইবাৰ ৰাতিপুৱা ৰাতিপুৱা কোনেই বৰশিটো
গোহালিত টিনপাত লগাবলে গোহালিতো ভাঙি আছে।
অ' অ'।
চফা লোৱা কি কৰিছে?
লোৱা হে আছে সেই ভিতৰতে মোমায়কৰ লগত এনেই আছে। সেই অকমান পঢ়িলে, পঢ়িলে পেলাই দুইটাই একদম পুৰা কাজিয়া মাৰি আছে।
অ' কিতাপ লৈ আহিছে নে কি?
কিতাপ মানে ইয়াতে সেই এনে হেৰি এক দুই তিনি চাৰি লিখি আছে ক, খ, লিখিছে এইবিলাক লিখি মেলি
অ' কি কৰিবি চাহ খালী? গা হে ধোৱা নাই। চাহ হে বিস্কুট আছিলে তেনেকে খালোঁ আ।
অ', আজি আমি চাহে খোৱা নাই একো নাইকিয়া কাৰণে এই ভণ্টিয়ে হেৰি বনাই আছে, পকৰি বনাই আছে তাৰ পিছত খামহে আৰু চাহ।
অ', ভাতকেইটা বনাই লোৱা তাৰ পৰা খাবা।
তাকে ভাত পানী বনাই আজৰি হ'লোয়ে, এতিয়া চাহ তাই পকৰী বনাই হোৱাই না, পকৰী বনাই হোৱাৰ পিছতে বোলো গোটেই কেইজনীয়ে চাহ খাম আৰু।
অ', খুৰা কামলে গল নে ঘৰতে আছে?
এই পথাৰলৈহে গৈছে কামলৈ নাই যোৱা আজি, হেৰি কোৰ মাৰিবলৈ আছে বুলি কৈছে, কোৰ মাৰিবলৈ গৈছে। হাল বোৱা নাই কোমাৰিবলৈ আছে বুলি কৈছিলে কোমাৰিবলৈহে গৈছে।
মাটিক কঢ়ালে নে নাই?
মাটি কঢ়াই থৈছে বাৰু।
অ'।
ৰুব আৰু কেইদিনমানৰ পিছৰ পৰা, দেক তই আমাৰ ইয়াত তেনেকে দেখোন অ', ট্ৰেক্টৰে চবৰে ট্ৰেক্টৰে হেৰি কৰে তেনেকে গৰু নাই দেখোন আজিকালি আগতেহে কিমান আগতে আমাৰ ঘৰতে থকাচোন ভাবচোন কিমান ডাঙৰ ডাঙৰ গৰু আছিলে।
অ'।
এতিয়া নায়ে আৰু গৰু চৰু বুলিবলে অকল ঘৰৰ এই গাই গৰুকেইজনীহে। নোপোহে নোপোহে আমাৰ গাইকেইজনী আছে বাৰু, দমৰা এটা আছে।
আকৌ এতিয়া দেখোন আমাৰ পাঁচটা। হাল বোৱা গৰু এহাল, দমৰা এটা, গাই দুজনী।
অ', অ', গাখীৰ চাখীৰ আছে নে কি?
গাখীৰ নাই এৰিলে। আকৌ কেতিয়ালৈ হয় জানো, মাহঁতে কি কৰিছে? নাই গাভিনী হোৱাই নাই গাখীৰ এৰিছেহে।
অ', অ', মা সেয়া হেৰি ঠাই সাৰী আছে, মই ভাত কেইটাত লাগি দিলোঁ। তাই সেই ফালে পকৰি বনাই আছে, মই মায়ে ওলাবই ঠাইখনকে খাই মেলি আজৰি হৈ লওঁ।
অ', তাত বোৱা নাই?
তাত নাই বোৱা, মোক ববলৈ কৈ আছিলে মই বোলো ৰ মই অকনমান দেৰিকেহে বহিব পাৰিম। চাহ-তাহ খুৱাই নে কেনেকুৱা লাগি আছে উঠাও দেৰি আজি।
অ', ভাতো বনাব লাগিব, তাতো বব লাগিব মানে।
এ হেৰি মায়ে মানে সেই ফুল বাচি থৈছে মোক লুটিয়াবলে কৈ আছে। উম।
লুটিওৱা কামটো বৰ এলাহ লাগে অকমান ফৰকাল বাৰু।
অ' আমাৰ এইফালে আজি বতাহ মাৰি আছে ফৰ'কালে বাৰু কি হয়গে ৰাতিলে।
অ', আকৌ তৎক্ষনাতে অ'। তৎক্ষনাতে বৰষুণ দিয়ে নহয় আকৌ।
অ' সেইটো বতৰো তৎক্ষনাতে ঘোপা মাৰি আহিব বৰষুণ দিয়ে দিয়ে নহয়।
অ', তৎক্ষনতে ৰ'দ দিব, তৎক্ষনতে বৰষুন।
তৎক্ষনতে ৰ'দ দিয়ে, তৎক্ষনতে। তৎক্ষনতে বৰষুন দিয়ে, কালি যে আইও এঘাৰটা বজালেকে কাৰেণ্টো নাই যি গতি, নটা বজাতে কাটিছে, নটা বজাত। বজাৰ পৰা সেই এঘাৰটা বজালকে নে মানুহে সময়ত সিজাই পেলালে না বাহিৰত বতাহ এচাতি মাৰিছে না। কিবা ৰাম ৰাম মই মানে ঘামি ঘামি গোটেইজনী ক'ব নোৱৰা হৈ গৈছো গে। ইমানেই গৰম উঠিছে।
আজিকালি মানুহবোৰ ফেনৰ তলত থাকি থাকি থাকিব নোৱাৰা হলো।
সঁচাকে মই কালি অনুভৱ কৰিছোঁ দাইও মই কেলেই ফেনৰ তলত থাকিব ললো ইমান গৰমত আগতে তেনেকে থাকো। দিনেই গৈছিলোঁ এতিয়া ফেনত তলত থাকি থাকি মোৰ মানে অতি আৰু হেৰি হৈ গৈছেগে
আগতেতো মানুহবোৰতো ফেনত নলয়, এতিয়াহে এটা ফেন লৈ মানুহ।
উম, আজিকালি মানুহৰ ফেন লৈ লৈ এতিয়া এয়া গতিয়ে হৈছে।
ৰ'দলৈ ওলাব নোৱাৰে।
নোৱাৰি, নোৱাৰি, অকমান ৰদলে ওলালে যে চেং চেং কে ধৰিছে তেনেকুৱা লাগি যায় আকৌ।
ভিডিঅ'টো ধমধম মাৰিব।
উম, আগতে কমটি মানুহ ৰ'দত থাকিব ন' আগৰ দেহাটো আজিকালি দেহা নহয়েই।
এই আগতে যদি এশ বছৰ লাষ্টিং কৰিছিলে এতিয়া পঞ্চাছ বছৰ কৰাও টান।
পঞ্চাছ বছৰ কৰা টানো সঁচা কথা। মানুহ কি যে হব এনেকে হবলৈ হলে আৰু আজিকালি চা না এই বেজি চেজি দিয়া মেলা তাপা ধৰিলে মানুহবোৰকো হেৰি বিলাক বেছি হল এই আজি বোলে ইমান-ইমান এটা মানুহ মৰিছে বোলে হাত তাতে একা আজি বোলে প্ৰেচাৰ ষ্ট্ৰক হৈ হে মৰিছে আজি বোলে আমুকটো হৈহে মৰিছে
মৌদ মৰা মানুহ ধেৰ।
উম, ইফালে যাবি বোলে মৰিছে, সিফালে যাবি বোলে মৰিছে অলপতে মৰা মানুহৰ হেইয়েই। ক'তো মানে একো হেৰিকেই নাইকিয়া চবৰে বোলে আমুকহে ইমান সৰু-সৰু ল'ৰাবোৰ হাৰ্ট এটেক কৈ কিবা হৈ পেলাই।
এইবোৰ সেই কৰোনা বেজী দি -দি বেমাৰী কৰিলে।
এ সঁচাকে ঔ কেলে জানো মানুহক বেজীখন দি পেলাই আচলতে অকমান মানুহ কমাও বুলিয়ে লাগিছ চেনেকি
কমাবলৈ লাগিছে, এতিয়া স্কুল বিলাকতো বেজি দিছে নহয়।
তাকেহেও, মই ল'ৰাটোক যে ল'বলৈ নিদিওঁ দেই।
ও তুমি নিদিলে কি হ'ব আকৌ দিবই লাগিব।
মই হেৰি কৰিম, ল'ৰাটোক ল'বলৈ মই মাষ্টৰ-মাষ্টৰনীক কম আৰু মোলো ল'ৰাটোক বেজি দিবলৈ নিদিওঁ দেই এতিয়া।
অ'।
এতিয়া চাগে জাপানী এনকেফেলাইটিকছৰ বেজি দিছে।
অ', কেঞ্চাৰ নহয় বুলি কৈছে এইটো বেজি ল'লে, এতিয়া সঁচানে, মিছা নোজানো দেই।
কেঞ্চাৰ হ'বহে এইটো বেম-বেজী ল'লে তেতিয়া হ'বলে হ'লে। মানুহৰ কৰোণা নহওক বুলি বেজি দি পেলাই মানুহৰ হাৰ্ট এটেক, প্ৰেছাৰ ষ্ট'কত মৰাইছে। এতিয়া এইটো বেছি দি পেলাই কেঞ্চাৰ নহয় বুলি দিব লৈছ, মানুহৰ বাপেকে কেঞ্চাৰ বেছিকেহে হ'বলে আৰম্ভ কৰিব দেখোন।
অ', এতিয়া ল'ৰা-ছোৱালী বিলাকক কেঞ্চাৰ নহয় বুলিহে বেজিটো দিছ
উম, মানুহ-মানুহক মুঠতে মাৰিছে মানুহৰ হেৰিবোৰ কমাইছে।
কমাইছে মুঠতে।
সেইটোৱে, কমাইছে মানুহক নহ'লে মানুহৰ হেৰিবোৰ বে-বেছি হৈ হৈ গৈ আছে যে। জনসংখ্যা বাঢ়ি বাঢ়ি গৈ আছে যে, আজিকালিতো ইয়াত দুটা পা তিনিটা লছ চে জন্ম নিদিয়ে তেনেকেতো কমিছেই। আকৌ তেনেকা মাৰি পেলাইও কমাইছে, অ'।
দে, অ', ডেইলি মৰিছে বুলি ক'লেও
এ নহয় তোন। কমটি মানুহ মৰি আছে।
অ', কি যে হ'ব দেশখন জানো পায়।
নাজানো আৰু কি যে হ'বগে কি হ'বলে গৈ আছে, মুঠতে আমি সেই তেতিয়াই হেৰি ক সেইবিলাক দিন বিলাকে এতিয়া ল'ৰা-ছোৱালীয়ে যে কেনেকুৱা কেনেকুৱা দিন দিয়ে, আমি থাকোতেনে কেনেকুৱা দিন দেখিছো।
হ হ
আ পাঁচ বছৰ, ছবছৰ দেখা দিন বিলাক এতিয়া লছ ছোৱালীয়ে এতিয়া দিনলে কেনেকুৱা সলনি হৈ গৈছেগে বাৰ ভাবকচোন। এতিয়া এয়া সলন নি হৈ লৈ পেলাই এয়া, উম। নকবি আৰু।
কি হ'ব, কলৈ গৈছে দেশখন, এনেই কোৱা নাছিলে ভূপেন হাজৰিকা দেশ ৰসাতলে যা
যাবই, যাবই।
অ', গৈয়ে আছে।
গৈ আছে।
আৰু কেইদিনমানতে কি হ'ব, অ', বস্ত টোৰ দাম কিমান বাঢ়িছে?
বস্তুৰ দাম মানে জুইছ চাই দাম হৈছে আৰু বোলে ইটো বোলে সিটো, তথাপিতো কে হেৰি আকৌ দেই কিছুমান বস্তুৰ দাম টো কম আছে, কিন্তু কিছুমান জেগাত হে বহুত বেছি হৈ যায় অ'। সেইটো চাইডে পাই, সেইটো চাইডে পাচলি-চাচলি দাম কেনেকুৱা বাৰু?
এই একে। কিমান দাম আকৌ, এক কেজি জিকা দাম যদি এশ টকা, আশী টকা যদি হ
অ', মা সেইটো সাইডে ইমান দাম, আমাৰ সেইত, আমাৰ ইয়াতো তেনেকুৱা বাৰু আমাৰ-আমা, আমি য'ত থাকো মানে তাত তেনেকুৱা দাম নহয় আকৌ, ত্ৰিশ টকা, চল্লিশ টকা, বিশ টকা তেনেকুৱা দাম, ইয়াত মই শুনি পেলাই মই বিচুতি, মৌলো আইঔ তাপা আনি যদি ইয়াত বিক্ৰী কৰিব পাইলোহেঁতেন, বহু বহুত লাভ পালোহেঁতেনে, বহুতত বহুত লাভ পালোহেঁতেনে মানে, আমাৰ যে ভিন্দই অনবতে কয় থাক কে বাবাক পঠিয়াই দিবিচোন, বাবাক পঠিয়াই দিবচোন বাবা, বা মাহঁতক কৈথে, অ', মা বাবাক পঠিয়াই দিয়কচোন এনেকে এইবোৰ বস্তু টো নিপে যেন তাত বিক্ৰী কৰিবগে পাৰে, বহুত দাম পাব। দহ টকাত, বিশ টকাৰ লাভ পাব।
এক কেজিত বিশ টকাকে লাভ থাকিব
উ বহুত থাকে অ কেনেকুৱা যে বস্তুবোৰত দাম ইয়াত মই শুনিয়ে বিছুতি আও
অ আমাৰ ইয়াতো একে
উম বহুত দাম দে মই পোহৰা সুধো নহয় সেইটো চাইডলৈ কেনেকুৱা দাম কি কথা কি কয় দে ইও উ বহুত দাম বহুত দাম কৈছো নহয়
পোহতা মানুহজনী তালৈ গৈছে নাই
ইয়ালৈ আহিছিলে অ
অ এতিয়া না
এতিয়া অহা নাই এতিয়া ক'ৰ পৰা চাগে আহিব পাৰিব আৰু এতিয়া তাইও পঢ়ি আছে এতিয়া মাটি ৰুবও লাগিব আগতে গৰম বন্ধ আগতে গৰম বন্ধ বুলি কলে পোহৰা আহি বলে ইয়াত পাই যায়হি এতিয়ানো কব আহিব পাৰিব
এ তাইকে পঢ়ি আছে নি
তাই পঢ়ি আছে আমাৰ ভণ্টিৰ লগৰহে
আহ সৰুও তেনেহলে
সৰু মোৰকে সৰু ছোৱালী আ
অ
এতিয়া সন্মানৰ খাতিৰথত বৌ মাতিব লগা হৈ গৈছে ডাঙৰজনীও সৰুটো আমাত কে প অ ডাঙৰ জনীও হও আমাতকে
মই ডাঙৰ বুলিহে
নহয় আমাতকে একবেস্ত তলৰ
অ অ এই বুঢ়া বুঢ় মানুহবিলাকেনো ইমান অকমানি অকমান ছোৱালী বোৰ পাইকে জানো পাই
হ নাজানো পাই সেহত বিলাকেহে জানিব
অ পোহতও বয়স অকমান হৈছে নহয়
হৈছে হৈছে হে কেলৈ না হোৱা বাৰু পোহৰ দা আমাৰ ইয়াত থকা কাৰ বহুত ইতা এই আমাৰ পৰা অকণমান আগলে এটা আছিলে সেইটো কিবেইটা মানে একেলগে সিহঁত লগৰ ছোৱালী বিলাক বাৰু নাইকিয়া লৰা কেইটাহে বিয়া পতা নাইকিয়া
অ
ছোৱালী এজনীও নাই ছোৱালীয়ে গোটেই সোপাকে দি মেলি আজৰিয়ে কৰিলে
অ
ছোৱালী বিলাকক কিমান সোনকালে দিয়ে লৰাবালাকে অত দিনলৈকে বিয়া পতিব থাকিয়ে যায়গে
বিলাকক বোলো ইমান সোনকালে বিয়া দি দিয়ে লৰাবিলাকে কত বছৰলৈকে বিয়া পাতিব থাকিয়ে যায়
অ
হ'ব দিয়া তুমি ভাত খোৱা
অ মই এই ভাত লাগোগে খাই বৈ পেলাই আজৰি হওঁগে তাতঁত বহোগৈ আৰু
অ অ
হ'ব